হেল্ল'।
অ', শুনিছো ক।
শুনিছে, ভাত খালি।
উম, ভাত নাই খোৱা।
বনালি?
বনালো, বনালো, উম, ভাত দেৰিকে খাম আৰু। এ হৰি বনালো ভেদাই লতাই উম, হেৰিয়ে বনালো মাছে বনালো।
আহ'।
ত, অ, দেৰিকে খাম। চালি পঢ়ি আছে যে, এতিয়া খাই দিলে টোপনি যাব যে।
অহ, মই এয়া খাই আহিছো।
অহ '।
এইমাত্ৰ খাই কৰি আজৰি হয় বোলে ফোন এটা কৰো ৰ। কি কৰি আছে খবৰ লওঁ।
অ, মই আধা ঘন্ট মানৰ পিছত খামা আৰু। মানে এতিয়া খালে টোপনি যাব যে। পৰীক্ষা ক্ষা কাইলৈ পঢ়ি পৰীক্ষা আছে।
অ, পৰীক্ষা আছে পঢ়িব লাগিব ন এতিয়া।
এতিয়া নপঢ়িলে আকৌ টোপনি, এতিয়া ভাতকেইটা খাই দিয়াৰ লগে, লগে টোপনি ধৰিব।
অ, টোপনি ধৰিব।
কেনে বলো দেৰিকে খাবি অকমান।
অ, অ, তই কাম কৰি থাকিবি আৰু
অ', মই কাম কৰি থাকিম আৰু
তাত এতিয়া ভ পঢ়ি থাকিব ওচৰতে ন ৰাতি মেচিন মাৰি থাকা জানো, কিয় ৰাতি ৰং সেই কৰি থাক ক'
ৰঙো কও মেচিনৰ কামো কৰো, এতিয়া আজি তাই শুব সোনকালে কাৰণ সেই পৰীক্ষা আছে যে অকমান সোনকালে উঠিব লাগিব হয়।
অহ।
সেইকাৰণে আজি তাই এঘাৰ মান বজাত শুই থাকিব আৰু
অহ।
উম তাতে আজি আকৌ ভাওনা আছিলে, টোপনি ক্ষতি কৰোৱা অকণমান হেৰি আছে। মানে নাচালেও তাই টোপনি ক্ষতি হৈছে।
উম ওচৰতে কি ভাওনা কৰিছিলে কি ভাওনা অ গাঁৱৰ মানুহে নে বেলেগৰ,
গাঁৱৰ মানুহে কছে আৰু
উ এনেই যে এতিয়া ভাওনা কৰিলে যে কিহৰ কাৰণত আহ বছেৰেকীয়া সকাম,
কাম
আহ!
ছিলে আগতে আৰু,
অ' বছেৰেকীয়া সকাম পাতিলে মানে ভাওনা এখন পাতে আৰু
প্ৰতিবাৰে নাপাতে এইবাৰহে পাতিছে।
উম'। উম সৰু ল'ৰা-ছোৱালী।
সৰু নহয় ডাঙৰে কিন্তু ইমানকে ডাঙৰ, ডাঙৰ নহয় আৰু ধৰি লওক বিশ, একৈশ, পঁচিশ বছৰ বয়সৰ ভিতৰত আৰু
উম- উম-উম-উম আমাৰ ই পাতে নহয় তেনেকে সৰু সৰু ল'ৰা এয়া হেৰি ধৰি লও বাৰ, তেৰ বছৰ এনেকুৱা
অ' তেনেকুৱাও আছে বাৰ, তেৰ, চৈধ্য বছৰ। য়াও আছে কিন্তু সেয়া পঁচিশ বছৰলৈকে তে আছে।
তাৰ লগতে ধৰি লোৱা দুজন মান ডাঙৰ থাকে আৰু সেই সৰু সৰু ল'ৰা-ছোৱালী খিনিৰ লগত উম আমাৰ সেয়া কেইটামান থাকে বিয়া পাতা ইমান বয়সিয়াল নহয়। ধৰিলা এনেকে কেইটামান থাকে। তাকে এবাৰ সেয়া কৰিছিলে নৰসিংহ নৰসিংহ খন কৰিছিলে ইমান ধুনীয়া হৈছে নহয়। ভাওনাখন একে আকৌ চাও, আকৌ চাও লাগি থাকে। আমাৰ মানে অসমীয়া ভাওনা থিয়েটাৰ নিচিনা হয় আৰু সেই ইফালে অ' ধৰি লওক এনেকে মাজত নাপাতে ষ্টেজত,
আহ
ষ্টেজত কৰে আৰু। ইখন হেই, অ' অসমীয়া ইখন চিন পেলাই দিয়ে। আকৌ সিখন দাঙি দিয়ে। সেইখন চীন পাল্লা আকৌ ইখন দিয়ে। থিয়েটাৰ নিছিনা আৰু।
অ' তেনেকুৱা ভাল লাগে আকৌ। এয়া এইটো এনেকুৱা নহয় আৰু নামঘৰ ভিতৰতে পাতিছে চাও বৰষুণৰ দিন যে।
অ', এ' আমাৰ এই ৰাস চাখে পাতে চেমন্ত হৰণ কিবা এইবিলাক, মই চাবলৈ চেমন্ত হৰণখন পাতিয়ে থাকে যে
অ'।
ভাল নাপাও সেইখন চাবলৈ, এই ল'ৰা ছোৱালী খিনিয়ে চাব। ভাওনা কিখন চাই বৰ ধুনীয়া লাগে পাই। তই একে আহিব মন নাযাব শেষ নোহোৱালৈ।
অ', সেই তেনেকুৱা চাব , উম, চাব লাগে তেনেকুৱাত।
উম, তেনেকোৱা চাব মন যায় ন?
উম, উম। অসমীয়া ভাওনাটো এনেও চাই বুজি পালে ভাল লাগে, বুজি নাপালে ভাল নালাগে আৰু। এ' বুজি পোৱাৰ লগতে কথা অসমীয়া ভাওনা বহুতে বুজিয়ে নাপায় হয়।
উম, ন আজি কালি সেয়া ৰাম বিজয় চেমন্ত হন এই কি খনে বেছি কৰা হৈছে।
অ', সেই দুখনে কমন আৰু, অ' কমন আৰু সেইকিখন। উম।
কিয় নাটৰ নি নিচিনা এনেকে হেৰি কৰি প্ৰতিযোগিতাও পাতিছিলে নহয়।
অহ'।
তাৰপিছতে বহুত দূৰৰ, দূৰৰ পৰা মানুহ আহিছিলে।
অ', সেই তেনেকুৱা ভাল লাগে।
উম। এ' বেছি সময় বেছি বেছি সময় নহয় আ' এদিনা ধলত তিনি চাৰিখনকে, অ' দুখনটাই অ' তেনেকুৱাকে বহুত কেইটা তিনি চাৰি সন্মান একেদিনাই হৈ যায়। আৰু বেছি ৰাতিলৈ নকয়, উম ৰাতিলৈও বেছি নক ক ভাল লাগে চাই, অ' আকৌ অংকীয়া নাট পাতে যে এয়া ফিল্ডত, অংকিয়া নাট সে দেৰ ঘণ্টা, দেৰ ঘণ্টা গোটেই ৰাতি ৰাতিটো পাতি থাকে। আমাৰ তিনদিন মান হয় গোটেই ৰাতিটো ৰাতিটো পাতি থাকে এ আমি যাও অলপমান অলপমান চাওঁ চ তিনিখনন চাৰিখনন তাৰপা গুচি আহো আকৌ।
মানুহ হয় ন?
বহুত মানুহ হয়।
অ'
চাব ভাল লাগে আ কেইখন মান যে ইমান ধুনীয়া কৰে নহয়, অ' কেইখনমান বৰ ধুনীয়া, হয়,
তাৰ তাতে চাৰিআলি হেইদসৰত আৰু মানুহ বিলাক হেৰি হ'ব তে চব ফালৰ পৰা আহে যে হয়উম আমাৰ আকৌ ই গাঁৱৰ ভিতৰতে পাতিছে আৰু গাঁৱৰ দুখন গাঁওৰ মানুহ আৰু চাই আৰু, মানুহ বেছি হৱাও নাই কমো হোৱা নাই। মানে হৈছে আৰু, পোৱা মানুহখিনি আৰু, তেওঁ আৰু এ গোটেই ভওনাখন চাই গৈ গৈছ চবে, তাৰ মানে বহুত দিনত পাতিছে ভাওনা আগতে বহুত দিন পাতাই নাই ভাওনা আগতে পাতি থাকে, এতিয়া নাপাতা হ'ল যে।
অ'
অ' ল'ৰা খিনিয়ে ক'লে আমি পা হেৰি অ ভা ভাও লম বুলি কলে আৰু আমি হেই কৰিম বুলি কলে তাহাঁ কাৰণে সেইকাৰণে মানুহখিনিয়ে ৰাইজেও কলে কৰিবলৈ উচ্চহ কৰিছে কৰক।
অ' বহুত দিন কৰাও নাই যেতিয়া, বহুত দিন নকৰিলে আকৌ চাবলৈ ভাল ন।
অ, বহুত দিন কৰা নাই নি। অইন হৈয়ে থাকে ফাংচন হৈ থাকে ৰাস চাক হয়। কিন্তু এই ভাওনা হোৱা নাছিলে বহুত
অহ, আমাহ আকৌ ৰাস হলে এদিন ভাওনা হয়। এনেকে হেৰি অ, ভাওনা হয়। দুদিন ৰাস কৰে
উম, আম আমাৰ ৰাস হয় আৰু দিহা নামৰ প্ৰতিযোগিতা হয় পিছ আগদিনাখন বা পিছদিনাখন
উম, আমাৰ হেৰিত আকৌ ৰাসত আকৌ সেয়া দিহানাম প্ৰতিযোগিতা নাপাতে আমাৰ দিহানাম প্ৰতিযোগিতা পাতিলে এক্সট্ৰাকে পাতিব তেনেকে।
নাই ৰাসতে আমাৰ উৎসৱটোতে পাতে উৎসৱ টোতে পাতি দিয়া মানে কেইটা উৎসৱতে হৈ যায় আমাৰ।
এনে শংকৰ উৎসৱত ধৰি লওঁ শংকৰ উৎসৱ হ'লে হে তেনেকুৱাত পাতে।
তহঁতৰ সেইফালে আকৌ সেইবিলাক পাতি থাকে যে, তাতে সেই সেইবিলাক পাতি থাকে কে যেও উম, আমাৰ আকৌ ৰাসনাখনা ৰাস দিনটো ৰাসৰ ৰাস অ', হেৰি হ'ব। পিছদিনাখন আৰু দিহানাম গাঁৱৰ মানুহ গায় বেলেগও আহে অ', এনেও পাতে আৰু দিহানাম প্ৰতিযোগিতা পাতে কিন্তু এনেই এ দুদিনকে দুদিনিয়াকে পাতিলে সেই তেনেকে দিহা নাম চি দিহা নাম দি
অহ, আমাৰ ৰাখে এদিন লৰা, এদিন ছোৱালীৰ ৰাস তাৰপিছত এদিন সৰু ল'ৰা-ছোৱালীৰ ৰস।
আহ'।
এদিন ভাওনা এনেকে মানে পাঁচ দিন মান হয়।
আমাৰ আমাৰ গাঁৱৰ মানুহ বিলাক কম নহয় বেছি নহয় নহয় এটো চাইডৰ মানুহ আমাৰ সেইকাৰণে ৰাসত এ এবাৰ এবাৰ পাতিলে আৰু লৰা ৰাস, লৰা ৰাসত ইমান লৰাই নহলে লআ নাই চব কামত গুচি ল'ৰাবিলাক ক'ত উ থাকিব নোৱাৰি এতিয়া সেইকাৰণে লৰাৰ ৰাসত মানুহ নহলে সেইকাৰণে এইবাৰ এইবাৰ অকল ছোৱালী ৰাসে পাতি থৈ দিলে আগতে
আৰু সৰু ল'ৰা ছোৱালী নেপাতে ন সৰু ল'ৰা ছোৱালী খিনি অ
নাই ইমান
আমাৰ ইয়াত সৰু ল'ৰা ছোৱালী যোনদিনা হব ব দিনতে হয় আৰু সৰু ল'ৰা -ছোৱালীখিনি উম কে মান মানুহৰ পৰা ভৰি দিব নোৱাৰা নিচিনা হৈ যায় আও ল'ৰা- ছোৱালী স বা কিমান ওলাব দেখিবও ভাল লাগে একে কণ অকন পা আঢ়ৈ বছৰ তিনি বছৰ এনেকুৱা পাই গৈ গ অ হে সৰু ল'ৰা ছোৱালী আৰু তেনেকা পায় নাচিব যায় কিছুমানৰ ফুৰ্তি নহয় জানো উম এ হেয়াই উলিওৱা কৰি দিয়েগৈ মাক সঁতে অকমান নাচে আও দুপাকমান ঘূৰিব
উম সেয়া আমাৰ ইয়াত আকৌ তেনেকুৱা সৰু ল'ৰা ছোৱালী নাই যে ইমান
সেইকাৰণে সৰু ল'ৰা ছোৱালী নেপাতে আহ
তাক হেই, লৰা ৰাসে নাপাতা হ'ল এতিয়া লৰা ৰাসটো মানুহ কমি যায় যে লৰা নাই সেইকাৰণে ল'ৰা ৰাসো বাদ দিলে আৰু এতিয়া বোৱাৰী ছোৱালী ৰাস একেলগে পাতি দিয়া আৰু ছোৱালী বিলাক অ নাইকি এতিয়া আজি
উম অ গুচি যোৱা হ'ল আজিকালি মেট্ৰিক পাছ কৰিলে বুলি আও অলপ দুয়েত পহে গৈ
এ ৰিহাৰ্চেল কৰিবলৈ নাহিলে ক'তনো ৰাস নাচিব পাৰিব। সেইকাৰণে আৰু ইমান হেৰি নহয় আৰু এতিয়া আৰু।
ইমান
অ', যিখিনি ছোৱালী হৈ আছে আৰু ছোৱালীখিনি এতিয়া কলেজত পঢ়ে এতিয়া আৰু বেলেগ বেলেগ স্কু স্কুলত বেলেগ বেলেগ গাঁৱত পঢ়েগৈ।
আমাৰ ছোৱালীয়ে বোৱাৰীয়ে একেদিনাই দিয়ে। তাৰ পৰা ল'ৰাৰ ৰাসখন আ অ', বেলেগ এদিন দিয়ে। ল'ৰাসোপাহে চাবলৈ ভাল লাগে হয়। যি ধুনীয়াকে একেবাৰে কেইজনীমান যে ওলাই একদম ধৰিবই নোৱাৰা তাৰ মানে। ল'ৰায়ে নে ছোৱালী। এনে কি ধৰিব নোৱাৰা।
অ', বোৱাৰী ৰাসটো ছোৱালী ৰাসটো ইমান ভাল নালাগে। বোৱাৰী ৰাসটোহে ভাল লাগে।
অ', আমাৰ বোৱাৰী আৰু ছোৱালীয়ে ল'ৰাই হে বেলেগ।
অ' ল'ৰা ৰাসটো ভাল লাগে, বোৱাৰী ছোৱালীৰটো ইমান ভাল নালাগে আৰু ল'ৰা ভাল লাগে। কিবা এটা ফুৰ্তি বেছি আহে ন? অ' নানাছিলেও মানে কিবা
অ' মানুহকেইটা যেতিয়া, মাইকী মানুহক কাপোৰ পিন্ধি লব ন।
অঁ, কি মজা লাগে অঁ, মই আকৌ লৰা ৰাসহে চাই ভাল পাও দেই। ল'ৰা খিনি দেখিলে মৰম লাগে যে সাজি কাজি আহিব কি ধুনীয়াকে ন?
অঁ।
কাপোৰ কানি পিন্ধি আহো দেই ভাল লাগে, নাচক বা নানাচক।
উম, ধৰিবই নোৱাৰিবি। দে হ'ব দে বাৰু ন।
অ' হ'ব
হ'ব দে।
অ'।